হেল্ল' আহ শুনিছো কোৱা।
এ নেটৱৰ্কৰ বহুত ইছ্যু আছে বুজিছা আজিকালি।
উম বুজিছো বুজিছো অও বহুত প্ৰব্লেম দি আছে বুজিছা। কিছুমান মোবাইলৰ মানে মোৰ মোবাইলৰ। কাম বিলাকতো নেটৱৰ্ক ইছ্যু কাৰণে বহুত অসুবিধা হৈ আছে এই দুদিনৰ পৰা।
অ তাৰ কাৰণে মোক কেতিয়াবা মানে হেৰি গৈছিলে এইটো তাৱাৰ ওপৰতে গৈ পেলাই কাম বিলাক কৰি থাকিব লাগে।
তাৱাৰ ওপৰত কেনেকে উঠিবা এই বহুত ওখ থাকে ন
এ চিৰি হেৰি দিয়েতো উঠিবলে এনেকুৱা জখা তাত থাকে নহয়
উম তাৱাৰ ওপৰত উঠি পেলাই তাকেই ন ভালক ভাল বুদ্ধি দিছা তুমি
উম তাত ধুনীয়া চলে তুমি গম পোৱা নাই ছিক্স জি চলে ওপৰত।
উম গম পাইছো গম পাইছো তুমি এদিন চলাই পেলাই মোক কবাচোন।
অ মই চলাইছোৱেই মোৰ এক্সপিৰিয়েঞ্চটো ভালে আছে বাৰু সেইফালৰ পৰা ক'ব গ'লে।
হয় নেকিবা
উ তাত তোমাৰ ধৰা ছিক্স জিও পাই যাবা কেতিয়াবা ছেভেন জিও পাই যাবা উম তোমাৰ মানে নেট তোমাক কৈছো নহয় ওৱান টিভি যোনটো গেম থাকে যে ওৱান টিবি ধৰ মানে হাজাৰ হাজাৰ জিবি গেম বিলাক তোমাৰ এক চেকে মানে ছেকেণ্ডত ডাউনলোড হৈ যায়
হয় নেকি
খালি তোমাৰ মোবাইলে লোড পায়নে নাই নাজানো সেইটো কথা
ন
উম কাৰণ যিহেতু ষ্টৰেজ কম দুশ পচিশ হয় বা পাঁচশ বা ওৱান টি বি হে হয়
অ
তোমাৰ মানে তেনেকোৱাত এটা গেম ডাউনলোড কৰি তোমাৰ ষ্টৰিচখিনি খাই পেলাবটো সেইকাৰণে সেইবিলাক নকৰাই তাতকৈ ভাল তুমি যিবিলাক কিবা কিব কাম যদি কৰা ত তাৰ ওপত বহিলে ধুনীয়াকৈ কৰিব পাৰা আৰু
অ বাকি কৰিম দিয়া দুইটাই ওলাবা দুইটা যাম
উম কাম এটা কৰিবা তুমি সেই চকী তুলখিন তুমি লৈ যাবা মোবাইল দুটা মই লৈ যাম নে কি কোৱা ওপৰলে
অ ঠিক আছে অকে
উম উম
ওলাবা ওলাবা তাৰ ধেমালি ধুমোলাই বহুত কৰিলো।
অহ
কথাটো শুনা ধেমালি ধূমোলা বাত দিয়া এতিয়া মেইন টপিকত আহা তুমি কাম এটা কৰিবা মো সৈতে
অ কোৱাচোন কি কাম আছে যদি ভাল লাগে কৰিমেই বাওঁ দে
এ ৰাস্তা ঠিকা এটা আছিলে কৰিবা
ঠিকা আছিলে নহ মানে এইটো মানে কি ৰাস্তা বনাব লাগে আজিকালি দুটা ৰাস্তা বনাইটো এটা হেৰি কি আছিলে চে কি আছিলে এই খাপৈ ইটাটো যে ৰা স্তাটো আৰু এট
অ খাপৰিইটা গাৱ গাঁৱৰ ভিতৰত ৰাস্তা খাপৰি ইটাই বনাব লাগে ৰাস্তাটো
অ সেইবিলাক কৰিব পাৰি আৰু-
তাকে কন্টেক টো মই পাইছো ত তাৰমানে সেইটো কাৰণে যদি পইচা তাৰমানে মোৰ অলপ কমি হৈ আছে সেইটো কাৰণে মানে পাৰ্টনাৰশ্বিপত কৰিম বুলি ভাবিছোঁ কৰিবা নেকি।
এইটো মানে পইচাটো কি চিষ্টমত দিয়ে ক'ব পাৰিবা নেকি কি প্ৰথমে আমি বস্তুটো বনাই দেখাব লাগিব তাৰপিছত-
অহ, প্ৰথমে তুমি- কামটো চেংচন হ'ব তাৰপিছত তুমি নিজৰ পইচাই দি কৰিব লাগিব কামটো আধা আধি - আধা আধি কৈ পেলাই। ইঞ্জিনিয়াৰ তোমাৰ চেক কৰিব আহিব হৈছে নে নাই ইঞ্জিনিয়া চেক কৰা পাছত ৰিপৰ্ট দিব। তাৰপিছত- তোমাৰ বেংকত পইচা ভৰাব তাৰ পিছত বাকী খিনি কাম তাৰ পিছত বনাব পাৰিবা বুইছা।
মানে বেংক যোনটো পইচা সোমাই সেইটোতো গভৰ্মেন্টৰ ফালৰ পৰাই মানে-
অ, গমেণ্ট পইচা- অ, গমেট পইচা। তাত তুমি যিমান পইচা আয়ত যিমান পইচা তুমি হেৰি কৰিব পাৰা তোমাৰ কমত বনতে লাভটো তেনেকে ভালেই হ'ব। বুইছা নে নাই?
অ, সেইটো গম পাইছো মানে পইচাটো কি হয় মানে তাত ধৰ গোটেই মানে তোমাৰ খৰচা-চৰ্চা বিলাকো দি দিয়ে লগতে যোগ কৰি নে কি?
অ খৰচা চৰ্চা চব দিয়ে। মানে খৰচা চৰ্চা নহয় তুমি ৰাস্তাটো তুমি যেনেকে যি কৰা আৰু- খালি ভাল হব লাগে তুমি দ- পোন্ধৰ লাখ টকাত দিছে দহ লাখত শেষ কৰিলা পাঁচ লাখ টকা তোমাৰ ওলাল তেনেকা‌ বুইছা নাই।
অ, দছ লাখৰ ভিতৰতে ধৰ আমি হায়াৰ কিছলে মানুহ বিলাকক লগাই হাজিৰা- চাজিৰা দি ত' জাষ্ট মাটি হেৰিকিছলে ইটা চিটা পেলাই চব তেনেকে চব কৰিব লাগিব।
উম, চব কৰিব লাগিব অহ।
ঠিকে আছে তেতিয়া হ'লে এটা কাম কৰি যদি অলপ মানে ভাল এটা প্ৰফিট উলিয়াব পাৰি।
অ',
নে কি কোৱা?
উম, কৰা যদি কবা কোৱা যদি মোক জনাবা কথাটো ভালকৈ জনাবা। তুমি ধৰ চাৰি লাখ মান টকা এটা ইনভেষ্ট কৰিব পাৰিবা?
অ, পাৰিম -পাৰিম বাৰুতে কি চেক দিলে হ'ব?
চেক ন'হব কেচ দিব লাগিব চেক ন'হব।
আজিকালি বেংকে ধৰ চাৰি লাখ টকা কেছ নিদিয়ে নহয় গম পোৱানে নাই কথাটো?
গম পাও এই মই বেংকৰ কথা কোৱা নাই তোমাৰ ঘৰতো থাকিব পাৰে ন' পইচ চাৰি লাখ টকা মান বা।
ৰাম এনেকে যদি চাৰি লাখ টকা যদি মই ঘৰত থওঁ ৰাতিৰ ভিতৰত নোহোৱা হৈ যাব গম পোৱা নাই কথাটো?
হয় নেকি?
উম, আমাৰ ইফালে মানে অলপ হেৰি বেছি যে।
অ, গম পোৱা নাছিলো দেই।
উম, তাছ মানে মই চেক লিখিয়ে দি দিম বুইছা তুমি উলিয়াই লৈ ল'বা।
অ, ঠিক আছে দিয়া।
উম, খালি চেক খালি চেকৰ পাত কেইটা শেষ হৈছে মই বহুত লিখো টো চেক মানে মই ধৰ ফুচকা খাব গলোঁ চেকে দিওঁতো।
অ, ঠিকে আছে।
উম, তাৰ কাৰণে ধৰ এতিয়া ৰবা চেকখন এপ্লাই কৰিছো দুবছৰ মান লাগিব আহি ল'ক।
দুবছৰ হোৱা আৰু সেয়া গাওঁ নকওঁ আৰু দিয়া ক'লো হয় তোমাক বেলেগ মানুহ বিচাৰিব লাগিব আৰু বাদ দিয়া থোৱা তোমাৰ লগত নহব।
এ নাই -নাই গৰি পিনহী গৈছিলোঁ ৰচুন। এনেই কৈছলোঁ- এনেই কৈছলোঁ এ বেছি দিন নালাগে কাইলৈ পৰহিলৈ ভিতৰত আহি পেলাই ঘৰত দি থৈ যাব ৰবা মেনেজাৰে।
অ, ঠিক আছে কৰা যদি ওলাবা দুইটাই সমানে ইকুৱেলি ভগাই লম বচ বস্তুটো তাইছত লাভো দুইটাই সমানে ভগাই দিম।
ঠিকে আছে বাৰু তেতিয়া মই তোমাৰ ৰবা চেকখন আহক এই মই মানে পৰহী দিনাখন শেষ হ'ল মই কাল- কালি দিছিলো মানে হেৰিটো বনাবলৈ।
আহ,
এতিয়া বনালে চাগৈ মানে মোৰ মেছেজ এটা আহিছিলে মানে চেকখন ৰেডি হল বুলি এতিয়া। জানো কোনে দিয়ে পিয়নে দিয়ে সিনে মানে হেৰি কিছিলে মেনেজাৰে ঘৰত হোম ডেলিভাৰী দিয়ে আৰু যোনে দিয়ে দিয়ক সিটো পালে তোমাক লিখি দি দিম দিয়া।
অ, ঠিক আছে মোক লিখি দি দিবা তাৰপিছত দুইটাই কামটো ভালকৈ কৰিম আৰু তোমাৰ এনে শিল বালি পেলোৱা দা মানুহ চিনাকি আছে নেকি?
অ, আছিলে মই এই শিলবোৰৰ পেলা শিল বালি পেলোৱা চিনাকি এ খিউদৰ পুতেকক চিনি পোৱা?
অ', অ', কোৱা?
অ, তাৰ সে মানে এইবিলাক কাম কৰে তাক যদি কব পাও তেতিয়া ভাল হয় তাৰ মানে গাড়ী চাড়ী বিজনেছো আছেতো।
অ',
যদি শিল বালি খিনিও আৰু তাৰপা যদি আমি গাইকীখনো লৈ ল'ব পাৰো।
অঁ
তেতিয়া মানে কমতে অলপ বেছি কমত হ'ল।
অ তুমি এটা কাম কৰিবা তাৰ লগত কথাটো পাতি পেলাই অলপ। কমতে কামটো মিলাবা তেতিয়া আমাৰ লাভটো বেছি থাকিব নহ'লে তুমি যদি- ই চিনাকিয়ও ন তাৰপিছত কথা বতৰা তাৰ লগত মিলাই জলাই হেৰি কৰি ল'বা আৰু তাক কবা যে- অ কমাই লবি চিনাকি লৰা এনেকে তেনেকে বুজিইছা নে নাই।
বুজিছো বুজিছো তাক কোৱাতে মই ভালকৈ ক'ম সি যদি কিমানত বা কাম বিলাক কৰি দিয়ে, মানে- কমতে কৰিব লাগে মোৰ মতে কাৰণ- হেৰি কৈছিলে চিনাকিটো ভালে আছেতো।
অঁ অঁ
মানে ইমানো কমত নকৰে মানে যোনে বেলেগ- এতিয়া ধৰ এশ ললে, সি ধৰ আশি ল'ব তেনেকুৱা কথা ধৰ আৰু।
অঁ ঠিক আছে ঠিক আছে তুমি খালি তাক কবা আৰু এনেকে মিলাই জলাই কথাবিলাক। বুজিছা
অঁ গম পাইছো গম পাইছো। পিছে এইটো ৰাস্তাটো কিমান কিলোমিটাৰ বনাব লাগিব গম পোৱা নেকি।
ৰাস্তাটো এই ছয় কিলোমিটাৰ।
ছয় কিলোমিটাৰ ন?
উম, মানে সেই ৰাস্তাটো মানে গোটেইটো অলপ অৱস্থা বেয়া। মাটি চাটি উঠাই পেলাই, শিল বালি দি ভালকৈ আগতে বনাই তাৰ পিছত খাপৰি লগাব লাগিব আগতে নোৱাৰিবা বুজিছা।
মানে হেৰি চাগে আগতে বোকা ৰাস্তা আছিলে, তাৰ কাৰণে এতিয়া ধৰা আমি কুটি ৰাস্তাটো, সমান কৰিব লাগিব প্ৰথমে।
অঁ সেয়াই বহুত কাম আছে। আকৌ ৰোলাৰো লাগিব, জে চি পি লাগিব।
তুমি টেনশ্যন কৰিব নালাগে, খিউত পুতেক তাতে গোটেইখিনি আছে তাৰ পৰা আনি লৈ আহিলেই হ'ল।
অঁ তে ভালে হে।
অঁ টটেল ৰোলাই তিনিখন মান আছে হবোলা।
অঁ ভালে হে-
সেইটোৱে, মই সেইকাৰণে কৈছো তাৰ পৰা যদি আমি দুইটা চবোৰ গোটেইটা বস্তু ল'ব পাৰো কাৰণ আমি অলপ সস্তাও পাম তেতিয়া অলপ। বন
অঁ, সেইটো তো
অঁ, কালি তাৰ লগত ভালকৈ কথা পাতিব লাগিব কথাটো কব লাগিব ধৰা আমি গা- পইচা চইচা কাৰণে কোৱা নাই বুলি ক'ব লাগিব বুজিছ এইটো কথা।
অ ঠিক আছে ঠিক আছে, আৰু কামটো যিমান পাৰ- সোনকালে মানে কামটো কৰা বুজিছা, মানে এইটো নেক্স- তাৰ মানে সপ্তাহৰ পৰা ইটো সপ্তাহৰ পৰা মানে আৰম্ভ কৰিব লাগিব, অকণ সোনকালে কৰিব দিছে মানে ৰাস্তাটোক। তেতিয়া মানে আৰু এটা নতুন মানে- ঠিকা আছে, সেইটো কৈ মানে আমাক দিব হয় এইটো সোনকালে কৰিলে বুজিছা। সেইটো কাৰণে অকন সোনকালে কৰিবা, সোনকালে কৰিলে আমাৰ কাৰণে ভাল বুজিছা।
কথাটো গম পাইছো, মানে এতিয়াতো আমি সোনকালে যদি কামটো কৰো, তেতিয়া বেলেগ এটা কামো আমি পোৱাত মানে ভালেই হ'ব ন।
অঁ ভালেই হ'ব, সেইটো কাৰণে কৈছো সোনকালে কোৱা।
হ'ব হ'ব সোনকালে কৰি দিম মানে এইটো গৈছিলে ঠিকাটো লৈ লোৱা তুমি তেতিয়াহ'লে মই পইচাটো কাইলৈ চ - ফ আহি যাব, হলে মই তোমাক পৰহিলৈ দি দিম,
অঁ।
তাৰপিছত তুমি ধুনীয়াকৈ বেংকৰ পৰা পইচাটো উলিয়াই তুমি ধৰ শিল বালী ন তাকো মই কৈ দিম তাপাছত কথা প পাতি সি শিল বালিখিন আত পেলাই থ আমি পেমেণ্টটো পিত কৰি দিম আৰু একেবাৰে। উম তেতিয়া তুমি ধৰ, তুমি কাইলৰ পৰাই ধৰ কামটো ষ্টাৰ্ট কৰি দিব পাৰিবা পইচাটো নহ'লেও।
অ', অ', ঠিক আছে।
উম, তাক মই কৰিলে সি পেলাই দিব পাৰে, কিমান বা শিল লাগে কিমান
অ, ঠিক আছে। তুমি মানে কন্টেক্ট হিচাপত ল'বা হা, বুজিছানে নাই। একেবাৰে কিমান পইচা মানে কিমান গাড়ী শিল, কিমান গাড়ী চব একেবাৰে ঠিক কৰি থৈ দিবা বুজিছা নাই কণ্টেক হিচাপত।
সেইটো কিবা বা শিল - শিল বালি কিমান বা লাগে সেইটোকো এটা কথা নহয়, আমি
শিল শিল - শিল বালি বি বিছ দাম্পাৰমান লাগিব।
বিশ ডাম্পাৰ মান লাগিব ন?
অ, ছয় কিলোমিটাৰ ৰাস্তা নাই অকণ দীঘল আছেতো, বিশ ডাম্পাৰ মান শিল লাগিবই, বুজিছা নাই।
ঠিকে আছে বাৰু বিশ ডাম্পাৰ মান যদি শিল লাগে। আৰু তাৰ লগতো বালিতো লাগে।
বিশ ডাম্পা শিল বালিটো লাগিবই একে চিয়ৰ, কাৰণ ৰাস্তাটো অকন ভালকৈও বনাব লাগিব ন, ৰাস্তাটো ভাল হলে ধৰ নেক্স মোক কাম তাৰে বেলেগ কাম কৰিবলৈ মোক ক'ব ন তেতিয়া, এইটো ভাল কাম দেখিলে হয় নে নহয়।
অ, যি যিহেতু তুম যিহেতু তুমি প্ৰথম স কনটেক্ট পাইছা বুলি শুনিছো।
অ, সেইটোৱেই - সেইটো কাৰণে কৈছো।
টি তেতিয়া চোৱা তুমি যেতিয়া এইটো কাম ভালকৈ কৰা তোমাৰ আগৰলৈও তোমাক কাম চাম কৰিবলৈ ধৰ বিচ তেতিয়া তোমাক কব এইজনে ধৰ কামটো ভালকৈ কৰি দিয়ে আৰু মানে পইচা মানে পইচাৰ কথা নহয় মানে এইটো কামটো যদি ভাল কৰা তুমি পইচা মানে এবাৰ তুমি যদি কমাম বুলি ভাবা তোমাৰ লাভ নাই গম পইচা কথাটো। তুমি যদি ধৰ পিছ বিশ্বাসত যদি আনি পেলাই ধৰ তুমি ধৰ লাহে লাহে তুমি পইচাটো কমোৱা, তেতিয়া তুমি বহুদিনলৈ পইচা পাব। পাৰিবা, কিন্তু যেতিয়া এবাৰতে ল'ম বুলি সে ত ৰাস্তাটো ভালকৈ নবনোৱা, তেতিয়াহলে তোমাক কোনে দিব কোৱাচোন তুম এবাৰহে গৈ
এইয়া সেইটো সেইটোতো হয় ঠিকেই কৈছা তুমি বাৰে কথাটো।
উম, এনেকে ধৰ এইবিলাক কামত ধৰ এবাৰত কৰি একো লাভ নাই, তুমি যদি কৰিম বুলি ভাবা ধৰ তুমি ধৰ ভালকৈ কৰিলে মানে তেতিয়া তোমাৰ বহুত দিনৰ কাৰণে কৰিব পাৰিবা এইবিলাক কাম।
অ, সেইটোৱে কামটো ভালকৈ কৰিব লাগিব, কামটো ভাল দেখিলে মানুহে বেলেগ কামৰ কাৰণে মোক বিচাৰিব ন, বুজিছা নে নাই।
উম, সেইটো হয় বাৰু তেটো ঠিক কছা তুমি।
উম, সেইকাৰণে সদায় কামটো ভাল কৰিব লাগে যি কৰিব লাগে।
অ, সেইটো বাদে ভালেই হৈছে আৰু কাম বিলাক ধৰ ভাল হলে ধৰ মানুহ বিলাকেও কৈ ভাল পাব এই তোৰ মানুহে বনাইছে বুলি তোমাৰ এটা নামো থাকি যাব তেতিয়া তাত
অ, সেইটোই নাম থাকি যাব তো এইটো আমুকে বনাইছে হয় নে নহয় বহুত ভাল বনাইছে এই ৰাচ এনেকাে তেনেকা বুইছা।
উম-উম ঠিকেই কৈছা বাৰ সেইটো কথা।
উম, সেইটো কাৰণে কৈছো আৰু দেখা যাওক
অ, পিছে তাক মই তিলা পা হেৰিও লাগিব চাগৈ কি অছিলে এইটো জেচিপি দুখনৰ কথা। তাৰপাছত আৰু ব্লো কি আছিলে সেইখন কি ৰুলাৰ তিনিখন মানৰ কথা কৈ দিম ন। এতিয়া কাইলৈ ৰাস্তাটো তুমি সমান কৈ দিবা।
ৰোলাই, জে চি পি ৰেচিপি তিনিখন আৰু ৰোলা দুখন কবা তাৰমানে ৰেচিপিৰে মাটিটো তাৰমানে উঠাওতে আ এফালে ৰুলাই ধৰ তাৰ মানে সমান কৰি যাব পাৰিব বুজিছা নাই দুখন ৰুলাই।
অ, মানে একেবাৰে তুমি কামটো মানে ভালকৈ আৰু মানে সোনকালে কৰিম বুলি ভাবিছ চাগৈ ন।
অ, সোনকালে কৰিম বুলি লিছো কাৰণ মানে মোৰ আৰু দুটামান কাম মানে পৰি আছে যে। এইটো কাম ন নোৱাৰিম তো, এটা কামত লাগি থাকিলে তোমাৰ লাভ নহবত বুইছা নাই?
উম। সেইটয়েতো, এইটো কাম যদি তুমি জল্দি কৰি দিব পাৰা তোমাৰ আৰু কেইটামান কাম ধৰা পালে কৰিব পাৰি আমি দুটাই মিলি।